পইচা নে?
অঁ পাইছো তুমি পাইছা?
অঁ পাইছো পাইছোঁ পাইছোঁ।
কি কই আছিলা?
এইয়া তোমাৰ আছো আৰু ঘৰতে ইটো সিটো কাম কৰি পেলাই ৰাতিপুৱা বেলা মানুহ এনেইও ব্যস্ত থাকে ন'
অ' অ' অ' অ' চাহ তাহ খালা নে?
চাহ তাহ খালো অঁ তুমি খালা নাই?
আহ, মই খালো বাৰু হেই তোমাৰ মই আজি অকন ৰ'দ যি ৰকম ওলাইছে নহয় অমান মানে বাহিৰলৈ ওলাই আহিছো আৰু পিছতো ওলাই আহিব ঘৰত সোমাই থাকিব নোৱাৰেই আৰু
হয় হয় ৰ'দে মানুহৰ মানে অৱস্থা বেয়া কৰি পাইছে এই তুমি এনেকুৱা লাগে একদম ঘৰৰ ভিতৰতে সেই তোমাৰ পানী টেংকি এটা বনাই পেলাই গোটেই দিনডাল তাতে পৰি পেলাই মোবাইল চাই থকাটো একদম বেষ্ট আৰু
অ', অ' তাকে বাকী বাকী ভালেই নহয় ঘৰত
বাকী একদম মোটামুটি ঠিকে আছে তোমালোকৰ কোৱা এই গৰম আহিলে কেলেং-মেলেং লাগে কিবা গা বোৰ হাৰবোৰ কিবা বিষ তেনেকুৱা লাগি থাকে কেলেই নাজানো আৰু
হয়, হয়, হয় আচলতে মই মানে তোমাক ফোন কৈছিলো এই বিষয় এটাৰ ওপৰত আলোচনা কৰিবলৈ
অ', অ', অ' এই তুমি লেখা মেলা কৰি থাকা নহয় ন মাজে মাজে
অ', অ', অ' তাকে তাকে মই তোমাৰ কেতিয়াবা এই আলোচনী -চালোচনী বিলাকক প্ৰবন্ধও দিওঁ বাকী মোৰ নিজৰ কবিতা কবিতা-চবিতাও লিখো
অ', অ' মই পঢ়ি পাইছো আগতে পাইছোতো তোমাৰ হেৰি
অ' অ' তাকেহে এইবাকী কি মোৰ মানে আহ বিষয়টো দৰিদ্ৰতাৰ ওপৰত মানে কি হ'ল দেই সেইদিনাখনি, সেইদিনাখনি আমাৰ ঘৰতে হঠাতে মানে এইবিলাক কথাবোৰ লক্ষ্য কৰি থকা দেখা পোৱা যায়তো সেইদিনাখনি কি হ'ল আৰ ৰাতিপুৱা মই তোমাৰ শুই আছো আমাৰ ঘৰত
হয়।
তাৰপিছত মানে গাঁৱৰ জেষ্ঠ্য মানে বিলনী আৰু এতিয়া তেখেতে অৱসৰ লৈছে আৰু তেওঁ বিলনী নকৰে যথেষ্ট যথেষ্ট বয়সীয়াল তাৰপিছতে আহিলে, আহিলে মানে আহ, আমাৰ দেউতাৰ লগত মানে তেখেতৰ মানে ল'ৰাটো মানে কাম কৰিবলৈ যোৱা কথা আছিল মানে এইফালৰ জেগা এটাত কাম দিম বুলি কৈছিলে তাৰপৰা আহিলে সেইদিনাখিনি যাব আৰু ৰাতিপুৱা ওলাইছে আৰু যাবলৈ আমাৰ ঘৰত দেউতা ওলাইছে তাৰপৰা আহি মানে মানুহজনে যথেষ্ট দুখেৰে কৈছে মানে পিছে সিহঁতি কাম কামটো এতিয়া আৰম্ভ নকৰে এমাহ মানৰ পিছত কৰিব গতিকে কালি এতিয়া তহঁতি আজি যাব নালাগে এতিয়া পিছতহে হ'ব খবৰ দিলেহে যাব পাৰিবি তাৰপিছত মাতিলে তাৰপিছত মানে মানুহটোৱে তোমাক ক'লে তেওঁৰ হেৰিৰ কথা যে মাহ মাহেকটোক কেনেধৰণে চলে ক'লে, কৃষকৰ পইচা কৃষকৰ পইছা পাইছে হেনো বাকি এ, তেনেকুৱা ধৰণৰতো আৰু বেলেগ চাকৰি -বাকৰিটো নাই। কৃষকৰ পইচা পায় হেনো তাৰে তোমাৰ এতিয়া খেতি -বাতিৰ দিন নহয় জানো? আৰু আমাৰ বিশেষকে কৃষকসকলৰ আজি এতিয়া কি হয় কৃষকসকলে খেতি বাতিত নামিলে তেওঁলোকৰ জমা ধন নাথাকিলে চলা চলা -মেলাত কিমান অসুবিধা!
একদম একদম হয়।
কাৰণ, কাৰণ খেতি! খেতিত প্ৰথম কথা নিজে লাগিলেতো পইচা-পাতিতো ক'বাতটো কাম নকৰিলে নাপায়। আৰু দ্বিতীয় কথা, দ্বিতীয় কথা আজিকালি যদিও মানুহো লগাই নিজে কাম কৰি আনক দিয়াহে হব। হয়নে নহয় বাৰু। এতিয়া আচলতে, এতিয়া আচলতে তোমাৰ সমাজৰ এই ছবিখন আটাইতকৈ দুখ লগা। আমাৰ মই বেলেগ বেলগলৈ নাযাও, আমাৰ ভাৰতৰ বা অসমক অসমৰটোৱে চোৱা, যথেষ্ট দুখ লগা। আজিকালি মানুহে দৰিদ্ৰতা কবলত পৰি, আজিকালি সপোন দেখিবলৈ ভয় খোৱা হৈছে। আজিকালি ল'ৰা- ছোৱালীয়ে গম পাইছানে নাই, মানুহে গম পাইছা।
সেইটোৱে দৰিদ্ৰতাটো অ।
হয়- হয়।
দৰিদ্ৰতাটো মানে এখন সুস্থ সমাজৰ এটা ব্যাধি স্বৰূপ, গম পাইছানে নাই। আমাৰ এতিয়া যিদৰে আমাৰ
বেমাৰ- আজাৰ হয়, বা আমি মানুহৰ এনেকুৱা কিছুমান বেমাৰ আছে। যিবোৰ বেমাৰ আমি নাম শুনিলে আমি ভয় কৰো যে কৃষ্ণ বুলি, আমাৰ আগতে আমি ভগৱানৰ নাম লও। হয়নে কৃষ্ণ কিছুমান বেমাৰ আছে এনেকুৱা। এতিয়া কি হৈছে বৰ্তমান সমাজত লৈ এই দৰিদ্ৰতাটো কিন্তু সেই তেনেকুৱা এটা সামাজিক ব্যাধিলে পৰিৱৰ্তিত হৈছে। যিটো শুনিলে মানুহে বহু ক্ষেত্ৰত কিন্তু ভয় খাবলগীয়া। আৰু ভয় খাবও লাগে। কাৰণ এইটো ভয় খাবলগীয়া বিষয় এটা।
খা- খাবলগীয়া। কাৰণ, তোমাৰ দৰিদ্ৰ- দৰিদ্ৰতা মানে কেৱল অকল টকা পইচা নথকা নহয়- নহয়। ই, অ ই, গোটেই- গোটেই ব্যাধিতো তোমাৰ আজি শিক্ষাৰ অভাৱৰ পৰা ধৰি, স্বাস্থ্যৰ অভাৱৰ পৰা ধৰি, যিমান বিলাক আছে। সুযোগৰ অভাৱ। আচলতে গম পাইছা নাই। পুষ্টিৰ অভাৱ, সপোন দেখা সাহস খিনি মানুহে হেৰুৱাই পেলায়। এতিয়া সেইদিনাখনি মই এতিয়া বিয়া এখনত দেখিলো, কি হ'ল আমাৰ সম্পৰ্কীয় এখন বিয়া যথেষ্ট ডাঙৰকে পাতিছে মানে।
হয়।
কি হ'ল, তাতে কাম বন কৰি থকা মানুহ বিলাক, মানুহ বিলাকৰ মানে এ তাতে কাম বন কৰি আছে, মই- মই মানে তাতে লাগি আছিলো, ৰিচিপচনৰ কামতে। তাৰপিছত মই বোলো এওঁলোকক দিয়া নাই কেলে? এওঁলোকক দি দিব লাগিছিলে, তাৰ পিছত সিহঁতি সুধিছে, সিহঁতি সুধিছে, আহ তাৰ পিছত মানে খাবলৈ দিবলৈ বহিবলৈ কৈছো। এনেকুৱা সুধিছে, আমি ক'ত বহিম? ইয়াতে- ইয়াতে বহিম নে মানে কি হৈছে, তেওঁলোকৰ সেই কাম খিনিয়ে মানে ফলত তেওঁলোকৰ ভৰষা ইমানে ভাগি গৈছে যে তেওঁলোকে সাধাৰণ তেওঁলোকে সম্ভ্ৰান্ত মানুহে বহি খোৱা টেবুলখনত বহি খাবলৈ তেওঁলোকৰ আজি মানে সাহস নোহোৱা হৈছে। কি কবা তুমি আচলতে?
এইখিনি কথা তোমাক কিছু- কিছুমান কথা ক'ব বিচাৰোঁ। অঁ, কোৱা?
এই বিষয়টোত তোমাৰ মতামত কেনেকুৱা ধৰণৰ মানুহৰ ইমান খিনি আমি আচলতে উন্নয়নত যদি গৈছো, যদিও এই দুখ লগা দৃশ্যটো আচলতে এতিয়া আমি এতিয়ালৈকে আমি নিৰ্মূল কৰিব পৰা নাই। তুমি কি ভাৱা? এই সেইটো কাৰণ বা এই বিষয়টোৰ বিষয়।
এইটো- এইটো- এইটো এটা একদম গুৰুত্বপূৰ্ণ কথা হ'ল, আমাৰ এটা আহ, অকল কেৱল যে এখন দেশৰ নহয়, মই পুৰা সমগ্ৰ তোমাৰ বিশ্ব বিশ্বৰে এটা ডাঙৰ এটা কথা হৈছে যে দৰিদ্ৰতা। আচলতে এই দৰিদ্ৰতাটো এনে এটা মানে ব্যাধি স্বৰূপ বা এনেকুৱা এটা বেমাৰ, যিয়ে মানুহক এই দৰিদ্ৰতাৰ কবলত থকা মানুহক কেতিয়াও উন্নতি কৰিবলৈ নিদিয়ে। কেতিয়াও সফলতা কৰিবলৈ নিদিয়ে, আৰু আটাইতকৈ ডাঙৰ কথা সমাজত কেতিয়া নিজৰ মূৰ দাঙি পেলাই, বুকু পিন্ধাই পেলাই তোমাক খোজ কাঢ়িবলৈ নিদিয়ে। এতিয়া প্ৰথম কথাটো, এতিয়া তুমি যদি একেবাৰে যদি তলৰ পৰ্য্যায়ৰ তুমি যদি দৰিদ্ৰতাটোৰ কথা যদি চিন্তা কৰা একদম সকলোৰে আগত মই এই জনসংখ্যা বৃদ্ধি কথাটো কিন্তু দৰিদ্ৰতাক সূচাই, প্ৰথম কথা আমাৰ বৰ্তমান সময়ত ইমান জনসংখ্যা মানে বৃদ্ধি কিছুমান এনেকুৱা কিছুমান পৰিয়াল আছে এনেকুৱা কিছুমান তেওঁলোকৰ নিজৰ মনৰ ধাৰণা আছে যে তেওঁলোকৰ সন সন্তান জন্ম দিয়াটোৱ আটতকৈ ডাঙৰ কথা বা এইটোৱেই গুৰুত্বপূৰ্ণ বা এইটো বহুত গৰ্বৰ কথা বুলি তেওঁলোকে বিশ্বাস কৰে।
কিন্তু, আচল কথা টো হ'ল যেতিয়া সন্তান এটা জন্ম দি সেই সন্তান এটা জন্মৰ লগতে সেই সন্তানটোৰ ভৱিষ্যটো তেখেতৰ লগত সংলগ্ন হৈ আহে আৰু সেই ভৱিষ্যত কাৰণে সেই সন্তানটো জন্ম হোৱাৰ লগে, লগে সেই জন্মৰ পাছতে সেই সন্তানটো কিন্তু এখন সম সামাজিক, অৰ্থনৈতিক সাংস্কৃতিক, শৈক্ষিক সকলো দিশতে কিন্তু সোমাই পৰে কিন্তু লাহে, লাহে যেতিয়া সন্তানটো যি জন্ম হ জন্ম হ'ব বিচাৰে তেতিয়া কিন্তু কিছুমান কাৰকে সেই সন্তানটোক জীৱনৰ পথত আগবাঢ়ি যাবলৈ নিদিয়ে যদিহে এটা পৰিয়ালত বা এ এজন তোমাৰ দম্পত্তি যদি এটা সন্তান থাকে সেই সন্তানটো কিন্তু কেতিয়াবা নহয় কেতিয়াবা নিজৰ ভৰিৰ ওপৰত থিয় হবৈ পাৰিব বুলি ক'ব পাৰি কাৰণ তেওঁলোকৰ উচ্চ তেওঁলোকক মানে এটা সন্তানক কি আৰু মাক বাপেকে সুন্দৰভাৱে শিক্ষা দিব পাৰে তেওঁলোকক মাক বাপেকে তোমাৰ কিবা এটা নহয় কিবা এটা কৰি পেলাই সেই তাক এটা সঠিক পথ এটা দেখুৱাব পাৰে কিন্তু যেতিয়া এটা দম্পতি যেতিয়া ছয় সাতটা বা পাঁচ ছয়টালৈকে যেতিয়া সন্তান হ'ব সেই সন্তানৰ তেওঁলোকে আন কিবা নাম নাজানে কোনে কি কৰি আছে, ক'ত কি কৰি আছে সেই কথাটো কিন্তু কোননেো নাজানে, গতিকে এই দৰিদ্ৰতা কবলত পৰা সেই ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া তোমাৰ আচলতে এই ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সেই দৰিদ্ৰতাৰ ধাৰণটো আহিব যদিহে শিক্ষাৰ্থীসকলে যদি ভাল শিক্ষা গ্ৰহণ কৰিব নাপায়, তেতিয়া সিহঁতে কিন্তু এটা ভাল কামৰ সন্ধান বিচাৰি নাপায় বা জীৱনত তেওঁলোকে ভাল এটা কাম কৰিব নোৱাৰে, এতিয়া এনে ক্ষেত্ৰত যেতিয়াই অশিক্ষ শিক্ষিত যেতিয়া মানে তোমাৰ শিক্ষা যেতিয়া নাথাকিব সেই শিক্ষা নথকা ছাত্ৰ-ছাত্ৰীসকলে এটা ভাল চাকৰি বা এটা ভাল উপাৰ্জনৰ সুযোগ সিহঁতে বিচাৰিয়েই উম নাপাই তাৰ যাৰ বাবে সিহঁতে এটা নিবনুৱা যি সমস্যা নিবনুৱা সেই সমস্যা কবল সোমাই পৰে আৰু যেতিয়াই এই নিবনুৱা, নিবনুৱা কবলত সোমাই পৰে তেতিয়াই কিন্তু জীৱনৰ মানে মানুহৰ জীৱনলৈ তোমাৰ অন্ধকাৰ নামি আহে।
এতিয়া জনসংখ্যাৰ মাজে মানে জনসংখ্যা বৃদ্ধিৰ মাজেৰে এই কথাটো এনেদৰে গৈ পেলাই যেতিয়া অশিক্ষিত এই যুৱকসকলে যেতিয়া সমাজত কাম কৰিব নোৱাৰে তেতিয়া দৰিদ্ৰতা নামি আহে আৰু তেতিয়াই কিন্তু মানুহৰ জীৱনলৈ মানে অন্ধকাৰ গুছি আহে, তোমাক মই জাষ্ট এটা উদাহৰণটা তোমাক কৈছোঁ শুনিবা দেই আমাৰ গাঁৱৰে আমাৰ গাঁৱৰ নহয় আমাৰ গাঁৱৰ আমাৰ অঞ্চলৰ বুলি ক'ম। আমাৰ অঞ্চলৰ এ, এ এটা কাহিনী সিদিনাখন তোমাৰ হৈ গৈছে কি হল তোমাৰ ল'ৰাটো ঘৰত মাক আছে, দেউতাক নাই আৰু তেখেতৰ ঘৰ মানে পত্নী আছে, আৰু এটা সৰু ল'ৰা আছে এতিয়া সি ইয়াত কাম কৰি থাকে কাম কৰি পেলাই যিখিনি উপাৰ্জন লাভ কৰে সেই উপাৰ্জন লাভ কৰি পেলাই সিহঁতৰ মানে সেই তোমাৰ চাৰিজনীয়া বা পাঁচজনীয়া সেই যি পৰিয়ালটো সেই পৰিয়ালটো কিন্তু পোহ পাল দিবলৈ বহুত খিনি কষ্ট হয় কাৰণ মাকৰ বেমাৰৰ মেডিচিন আনিব লগা হয় পত্নীৰ যি যাৱতীয় খৰচ পাতি আৰু এটা শিশুক পোহপাল দিয়া মানে কিমান খিনি কথা আহি পৰে ন এমাহৰ কাপোৰ দুই দুই নম্বৰ মাহৰ মানে, দুই নম্বৰ মাহলৈ সেই কাপোৰখিনি কিন্তু সেই ছাত্ৰ ছাত্ৰীয়ে মানে সৰু শিশুসকলক কিন্ত পিন্ধাব নোৱাৰি। গতিকে ইয়াত যিখিনি টকা উপাৰ্জন কৰি আছিলে সেই উপাৰ্জন কৰি থকা টকা খিনি মানে, সেই ল'ৰাজনৰ কাৰণে, সেই দাদাজনৰ কাৰণে মানে মোৰ চিনাকি দাদা। তেখেতে মানে সেইখিনি উপাৰ্জন কৰি পেলাই নিজৰ পৰিয়ালটো পোহপাল দিব পৰা নাছিলে। সেইবাবে তেখেতে বেলেগ নিজৰ গাঁৱৰ বেলেগ ল'ৰা বৰ্তমান সময়ত এইটো এটা মানে এনেকুৱা এটা সমস্যা চলি আছে যে আমাৰ অসমৰ পৰা ল'ৰাবোৰ বাহিৰৰ ৰাজ্যলৈ আমাৰ বেংগালুৰু কেৰালা এনেকুৱা জেগালৈ গুচি গৈছে। ভাল কামৰ সন্ধানত আৰু এটা ভাল দৰমহা খনৰ এটা আৰু তাৰ দৰমহা নোপোৱা নহয় দৰমহা পায়। কিন্তু তালৈ যেতিয়া গ'ল, তালৈ যোৱাৰ পিছত এ ইহঁতে খবৰ পালে যে সেই দাদাজন তাত কাম কৰি বহুত মই বহুত সময়ত থাকিলে থাকি পেলাই সি ঘৰলে আহিব লৈছে যে ঘৰলৈ আহিব ভাল টকা পইচা কেইটামান ইনকম কৰিলে আহি পেলাই ঘৰত কিবা এটা আৰম্ভ কৰিব নহলে ঘৰত এক দুইমাহ থাকি পেলাই সি আকৌ তালৈ যাব সেই কথাটো আলোচনা হৈছে। সিকিলো যেতিয়া সি ট্ৰেইনত উ উঠিলে ট্ৰেইনত উঠি পেলাই আহিলে সেই ট্ৰেইনত উঠাৰ পৰা কিন্তু তাৰ কোনো খবৰ খাতি নাই সিহঁতে ইয়াতো ইয়াৰ ঘৰৰ পৰাও চেষ্টা কৰি আছে ফোন লগাবলৈ কিন্তু তাৰ পৰা কোনো ধৰণৰ কনতেক অহা নাই। আৰু ইহঁতেও অপেক্ষাত আছে অপেক্ষাত মানে, অপেক্ষাত এনেদৰে আছে তোমাৰ আজি আহি পাব কালি আহিব। মানে মানুহৰ এনেকুৱা হয় নাই যদি মানে ল'ৰাটো কৰবাৰ পৰা আহি আছে আহ পাবহি লাগিছিলে আজি কিন্তু আজি নাপালেহি কাইলৈ পাব কাইলৈও নাপালেহি পৰহিলে পাব। লাহে লাহে সিহঁতৰ মনত মানে এটা কিবা এটা বেয়া এটা চিন্তা আৰম্ভ হৈ গ'ল যে ল'ৰাটো কি হল কেনেকে কি বিচাৰিব? সিহঁতে বহুত খবৰ কৰি নোপোৱাত মানে লগৰোটো কোনো নাছিলে সি অকলে আহিছিলে। থানাত খবৰ কৰিলে। তাৰ পিছত মোটামুটি এসপ্তাহৰ পিছত সিহঁতে গম পাইছে যে সেই যত ট্ৰেইনৰ ষ্টেচনটো আছে সেই ট্ৰেইনৰ ষ্টেচনটো পাছফালে কোনোবা এজেগাত সেই তাৰ ডেড বডিটোক পাই পেলাই পুলিচৰ হাতত মানে কোনোবাই গো গতালে আৰু সেই পুলিচক খবৰ কৰি পেলাই কিন্তু সিহঁতে সেই ডেট বডিটো পালে।
হয় হয়। এই কথাটো মই শুনিছোঁ। এই তুমি যোনটো ক কাহিনী কলা বা যোনটো ঘটনা কলা ঘটনাটো মই শুনিছো গোটেই। বহিৰাগত এতিয়া সেই তেনেকুৱা অকল এটা ঘটনা নহয়। এই এলেকাটোত আম আমাৰ এই মই কওঁ আমাৰ ডিষ্ট্ৰিকৰ যদি চাওঁ সেই ডিচ আমাৰ এটা এলেকা তেনেকুৱা বহুত ল'ৰা ছোৱালী আছে তাত আৰু আৰু মইটো আৰু মই শুনা মতে বহুত বহুতবাৰ আৰু ল'ৰাৰ লগত তেনেকুৱা হৈছে কিছুমানে তোমাৰ কিডনেপ কৰিছে কিছুমানক আহ হেৰি কৰি দিছেঁ মৃত্যু হেৰি কৰিছে হত্যা কৰিছে লুটি মেলি গোটেই পইচা খিনি। এতিয়া এতিয়া এই ক্ষেত্ৰত তুমি যোনটো গোটেইকেইটা বিষয়কেইটা আচলতে সামৰিয়ে লৈছা যে জনসংখ্যাৰ পৰা ধৰি আৰু তোমাৰ আৰু লগতে যোনটো অশিক্ষিতৰ কথা কৈছা ন হয় অ নি নিবনুৱা অশিক্ষিত সেইখিনি কথা কৈছা। আৰু ইয়াৰ পৰাইতো আচলতে এই তুমি তাৰ লগতে আৰু এটা কথা জোনটো ক'লা এই মৃত্যু হত্যা কৰা ঘটনা বা চুৰ ডকাইটি কথাটো কৈছা। কথাটো ক'লা এই গোটেইটো ইয়াৰ লগত জড়িত নহয় জানো ঘটনাটো আজি তেওঁলোকে হয় তেওঁলোকে আজি সেই পথটো বাচি লোৱা মূল কাৰণটো কি সেইবোৰ সহজ পথ বুলি নকওঁ কাৰণ ইলিগেলে তেওঁলোকে বেছিকে ঘটিব পাৰিছে। কথাখিনি আৰু সেইটোতো দৰিদ্ৰৰ পৰা দৰিদ্ৰতা পাইছে কাৰণ সম্ভান্ধ হোৱা মানুহে মানুহ এজনে তেনেকুৱা ধৰণৰ কাম নকৰে বা শিক্ষিত মানুহেজনে তেনেকুৱা ধৰণৰ কাম নকৰে, কৰিব জানো?
নকৰে, নকৰে এইটোৱে ন, এই দৰিদ্ৰতাৰ ফলত মানুহে অধিক মানে আমি যিসকল মানুহ দৰিদ্ৰতা মানে দৰিদ্ৰতা কবলত থাকে সিহঁতে যেতিয়া কেইটামান পইচা পাবলৈ লাগে, সিহঁতৰ মনত মানে এনেকুৱা পাগল-পাগলৰ দৰে এটা মানে ধাৰণা আহি পৰে যে পইচা কমাব, কেৱল সিহঁৰ মনত এটা থাকে যে পইচা কমাব লাগে, যেনেকে নহওঁক পইচা কামাব লাগে, বেয়া হওঁক, ভাল হওঁক, কিন্তু সেইটো ফলত আমাৰ ব বৰ্তমানৰ সমাজখনত হয়তো তোমাৰ লগৰো দুই এজনক দেখিবা সিহঁতে কিন্তু অসদ আৰু বেয়া পথ বাচি লৈছে।
অ, বাচি লৈ, বাচি লৈ। বাছি লয়, এতিয়া-এতিয়া কি হয় তেওঁলোকৰ এতিয়া আমাৰ দৰিদ্ৰ সকলৰ মনত এটা কি ধাৰণা গম পোৱা নাই? যিসকলৰ এতিয়া পইচা আছে, পইচা সকলৰ পইচা থকা লোকসকলক, তেওঁলোকে ভগৱান বুলি মানে যাৰ ফলস্বৰূপে আজিকালি কি যাৰ ফলস্বৰূপে আজি কি হৈছে, ৰাজনৈতিক ক্ষেত্ৰখনতে হওঁক। বা বিভিন্ন সামাজিক ক্ষেত্ৰত কি হয় মানুহ বিলাকৰ আজিকালি তলত, তেওঁলোক বহি মানে থকা দেখা পোৱা গৈছে। এতিয়া কি হয়, এই ক্ষেত্ৰত হয়, হয়নে নহয়? এতিয়া, আমি তুমি দেখিছাই।